হেল্ল' অ' কি কৰিছা?
হেল্ল'।
অ' শুনিছানে?
অ' শুনিছো।
কি কৰিছা?
এয়া অফিচতে এনে অলপ বহিছো আৰু লাঞ্চ কৰিলো।
অ', অ', মোৰো। অ' মোৰো হ'ল ৰবা খোৱা লোৱা, অলপ জিৰণি লৈছো। অ' হল হল দিয়া, এই দুটামান বজাত অ' আজি ৰুটি খালো, ৰুটি চবজি আজি আন নাছিলো, সদায় আনোৱে মনে এ মই টিফিন মই মানে কি জানানে ৰাতিপুৱা ভাত খাই আহো, আৰু ভাত নাখাও মই দুপৰীয়া এইবোৰ কিবা ফল মূল বা কিবা এনেকুৱা দালিয়া চালিয়া এ এনেকুৱা টাইপৰ বস্তু আনো। আৰু ৰাতি গলে খাওঁ ৰাতি মানে মোৰ ভোক লাগে আৰু। কিন্তু আজি মানে কিবা কাৰ ননা নহ'ল টিফিনটো ননা কাৰণে আৰু ইয়াতে খালোঁ। আমাৰ কেণ্টিং খন ইমান ভাল নহয় ৰুটি অৰ্ডাৰ দিলোঁ সব সভাই অৰ্ডাৰ দিলোঁ দুই এঘণ্টা মান বহিলোঁ। এঘন অ এঘন মানে সি ভাতৰ কাষ্টমাৰ পাইছে ভাতৰ কাষ্টমাৰ পোৱাৰ কাৰণে এইবিলাক ৰুটিটো দি পেলাই গুৰুত্ব নিদিয়ে আৰু মানে।
বাহিৰত নোযোৱা নেকি খাবলৈ ওলাই।
ওলাই যাও কেতিয়াবা কিন্তু মানে সেই হয় ন আজি বহুত গৰম ন বাহিৰত।
অ অ
মি ইমান গৰমত বাহিৰ ওলাবলৈ নোৱাৰি নহয় আৰু আৰু বেছি মস পচলা টাইপৰ খানা খাব নোৱাৰিতোৱেই গৰমত।
উম হম হম
হলে ভাল লাগে খাই পেলাই।
আহ সেইটো হয় বাৰু বাকী ভালে আছা।
অ আছো আছো তুমি টিফিন আনিছিলা?
মই টিফিন পাৰলৈকেতো আনোৱে আনিছিলো। খুব কমেই বাহিৰত খাওঁ মই আনিলো আজি ঘুগুনী তৰকাৰী আৰু কণী ভ আৰু এই এইটো কি যে কলৰ কলডিল ভাজি
অ কলডিল ভাজি অ এইবোৰ খাব লাগে।
ভাল লাগে মোৰ অলপ মানে বো ব্লাড শ্লাডো অলপ কমি থাকে।
অ'-অ' তুমিটো সদায় সেই কৰাটো এক্সাৰচাইজ কৰাটো তুমি দেইলি। জিমত যোৱা অ'-অ' সেইকাৰণে চব আমি আকৌ এক্সাৰচাইজ এক্সাৰচাইজ নকৰোঁ খোৱাটোও ভালকৈ খাওঁ।
এক্সাৰচাইজ কৰিবা গম পাইছা নে অলপ
উম-উম-উম এইয়া মানে কি হয়, জানা, এই ল'ৰা-ছোৱালী হোৱাৰ পিছত অকমান মানে প্ৰব্লেম হৈ যায় মিলাবলৈ সময় টো এতিয়া মান এতিয়া মানে সময়তটো বৰ দিগদাৰ অ মিলাবৰ কাৰণে
তথাপিও নিজক অলপ টো সময় দিব লাগে দেই সেইটো বাহানা কৰি এৰি দিব নালাগে লাগে উম উম লাগে বাকী ঘৰত ভাল
আ অ আছে দিয়া আছে দিয়া তোমালোকৰ ভালে আছা
আছো আছো ঠিকে আছে মা আছে এ কেতিয়াবা ভাল তাৰ মাজতে আকৌ কেতিয়াবা গা বেয়া কৰি দিয়ে
অ অ এইটো অফিচত গৈছে
অ চাকৰি চাকৰি তাতে ৰিলায়ন্স
ৰিলায়েঞ্চত ৰিলায়েঞ্চত সেয়া আছে কি উম এ ছোৱালীৰ গৰম বন্ধ ৰবা এতিয়া সেই এ এক তাৰিখ নহয় ছাব্বিশ তাৰিখে দিলে গৰম বন্ধ সেইটো চাবি পৰীক্ষা চলি আছিল কিবা পৰীক্ষা চলি থকা পাছত অ হয় আগষ্টৰ তিনি তাৰিখে খুলিব এক তাৰিখটো দেওবাৰ পৰিছ পাছদিনাখনি ৰবি পৰিছে
অ অ অ
পাৰ কাৰণে এবাৰ একেলগে তিন তাৰিখেহে খুলিব
কি কৰিবা তাইক কত ফুৰাবা কি কৰাবা তাইক
ফুৰাব মানে তুমি কৰ'বাত যাম বুলি ভাবিছো ৰবা এই মাহৰ শেষৰ ফালে এটা সপ্তাহ ছুটি লম বুলি ভাবিছো ছুটী লৈ পেলাই অ উম ফুৰাব ফুৰিব যাম বুলি ভাবিছো এতিয়া টিকেট কৰা হোৱা নাই টিকেট কৰিম আৰু নাই নাই নাই মোৰ মা দেউতাও যাব
অ অ
থাকে তোমাৰ সেই নাতিনীয়েকৰ কেতিয়া গৰম মণ্প সিহঁতৰো স্কুল থকাৰ দৰে এ মই অফিচত আহো তাইৰ স্কুল থাকে সিহঁতো যাব নোৱাৰে ত সেই হে এতিয়া চলি আছে আৰু তাৰ মানে
উম উম উম
বন্ধ মানে সেৰে আৰু ক'বাত যাব বিচাৰিয়ে দিয়াচোন আৰু সদায়নো ঘৰত থাকি থাকি কি কৰিব
উম উম উম
এতিয়া তাহাঁতকো লৈ যায় আমি তৰ দাৰ্জিলিং যাম বুলি ভাবিছিলো এ তাৰপিছত সোধাম সোধা মেলা খবৰ খাতি ললো আৰু কোনোবাই কয় আৰু দাৰ্জিলিঙত বোলে তোমাৰ সেই হয় লেণ্ডশ্লাইড হয় মানে এতিয়া জুলাই মাহত বৰষুণ বহুত দিয়ে
আহ অ অ
উম এতিয়া এওঁ আৰু কৈছে কি কলকাতা যাম তাতে দীঘা পিচ যে মানদাৰমাণি সনেকে যাম আৰু তাইও মানে তাই মানে এইবাৰ ট্ৰেইনত উঠিবলৈ ইচ্ছা কৰিছে সদায়তো গাড়ীত উঠিয়ে থাকে আৰু
অঁ, অঁ।
জাব লা
সময় লাগিব তেতিয়াহ'লে তোমাৰ ওৱান উইক পুৰা লাগি যাব
অ এটা শুক্ৰবাৰে যাম বুলি, অ এটা শুক্ৰবাৰে যাম বুলি ভাবিছো। তাৰ পিছত আ তিনি চাৰি দিন মানতো লাগিব ধৰা মানে বুধ বৃহস্পতি মাৰ মান হৈ যাবগে আৰু ধৰা।
উম-উম
তাকে লৈ পেলাই আৰু-আৰু ট্ৰেইনত যাম ট্ৰেইনত আহিম। আমি বাৰু এই বন্দে ভাৰত ট্ৰেইনখন ল'ম সেইখনত ল'লে তোমাৰ ৰাতি উঠিলে
উম, অ'
অ' সেনেকুৱাতো বিশেষ অসুবিধা নহ'ব লাগে আৰু মানে। দে হেতি না যায় নাযায় নাযায়
তাৰ ডিউটি থাকে ন
সি নতুন কম্পেনী জইন কৰিছিলে সেইকাৰণে মানে সিঞ তিনি মাহ হোৱা নাই তিনি মাহ নহলে তোমাৰ ছুটি নাপায় ছুটি নাপায় কাণে সি কৈছে মই এইবাৰ নাযাওঁ তহঁতি মা আৰু দেউতাক লৈ যায় আৰু মানে
অ অ অ
এনেই যায়ে বাৰু সি কিন্তু এতিয়া তাৰ অসুবিধা আৰু দুদিনত ঘুৰি আহা জাগ জাগা হলে তোমাৰ শ্বিলং যাব লাগিব তাতকেতো বেলেগ আৰু আমাৰ ওচৰতটো আৰু বেলেগ জাগা নাই
উম ছোৱালী কেনেকুৱা নে শান্ত শিষ্ট নে উৎপতীয়া
উঠপঠিয়া মোৰ ছোৱালী একদম একদম ঠাণ্ডাটো নহ
তুমি আছিলা চাগে উৎপতীয়া
এক্টিভ এক্টিভ নাজানো কি আছিলো সৰুৰ কথা তাৰতো ইমান মনত নাই কিন্তু মোৰ ই বিৰাট শান্ত শিষ্ট মানুহ
অহ
বাপেকৰ উল্টা হৈছে জীয়েক মানে হয় সেই- সেই আৰ।
তাই
অহ', অহ', ফটততো দেখাই বাৰু যাবাচোন আমাৰ ঘৰলে এদিন
অ, উম-উম যাব লাগিব কি?
অ, ভাত খোৱাকে যাবা মই বনাই থৈ দিম শনিবাৰে যাবা শনিবাৰে আমি কোনো মোৰ হাজবেণ্ডো নাথাকে।
অ, ফ্ৰী থাকা আৰু পুৰা?
কৰিম দিয়া তোমাক মাতিম এদিন মই শনিবাৰে গ'লে তোমাৰ ইমান অসুবিধা নহব মানে আমি তিনিটা তাইও ভাল পায় কোনোবা ছোৱালী গ'লে আৰু তুমি অকমান গা তাইক চাবও পাৰিবা তাই গাব তুমি হাৰমনিয়াম-চাৰমনিয়াম বজাই দিবা।
অ, হাৰমনিয়ামখন আছে ন, তোমাৰ?
আছে আমাৰ ঘৰত।
তাই শিকি আছে নেকি?
অ, তাই শিকি আছে তাই সেয়ে শিকা হ'ল দিয়া তিনি বছৰ মানেই হ'ল শিকা।
তাইক ক্লাছিকেল শিকাইছা নে মডাৰ্ণ শিকাই আছা? অ, ভালে কৰিছা দিয়া ক্লাছিকেলটো লাগে।
অ, কিন্তু তিনি বছৰ কিবা প্ৰি প্ৰাইমাৰী গ্ৰুপ হে এইবিলাক পিটি ওৱান, পিটি টু এনেকুৱা মানে প্ৰথম তোমাৰ উ তিয়াৰ ছেকেণ্ড ইয়াৰ নহয় সিহঁতেতো ডাঙৰ খিনিতো নোৱাৰিব সেই কিবা এনেকোৱা প্ৰি প্ৰাইমেৰি ওলাইছে আজিকালি মান
একজাম-একজাম দিয়াই নে হয়।
দুই বছৰে দিছে একজাম।
অ অ অ আমি শিকোতে আকৌ এনেকুৱা আছিলে
অ
তোমাৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ এনেকে আছিলে আপ টু ফিফট ইয়েৰলৈকে আছিল আৰু মধ্যমা বিষাৰত লাষ্ট
এতিয়াও বোলে তিনি বছৰলৈকে এনেক হব পি পি ওৱান পি পি টু পি পি থ্ৰী তাৰ পিছতহে তোমাৰ ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ পাব আৰু মানে
অ।
অ চাৰে গামা গাই অলপ অলপ গান চানো গাব পৰা হৈছে আৰু।
অ থিকে ভালে কৰিছা দিয়া দিব
অ অ অ এইবোৰ কৰিলে আপোনাৰ মনটো শান্ত হৈ থাকে অ'। ন'হলে তোমাৰ যিকোনো মানে সেই টিভি চাব ন'হলে মোবাইল চাব। তাতকে যদি অলপ গান চান কৰি থাকে নিজৰে মনটো ভাল লাগি থাকে হয়নে নহয়।
আৰু কিবা বেলেগ ক্লাছ দিছানে তাইক নে অকল গানেই?
গানেই দিছো ৰবা আৰু এই এই অহা মানে চাৰি, পাঁচ, ছয় সেই তিনিদিন এই গৰম বন্ধৰ কাৰণে কিছুমান য্যোগাৰ মানে তোমাৰ প্ৰশিক্ষণ দিয়ে নহয়। নে এনেকুৱা দিব আৰু মানে সেই তেতিয়া মানে সেই তিনদিন সেইও কৰিব দিম।
অ অ এইবোৰত জইন কৰাবা।
শনি, ৰবি, সোম।
আৰু এই তাইক ব্যায়াম এ মানে কি আৰু খেলা ধূলাটো দিবা।
অ খেলা ধূলা এতিয়া কি জানানে ঘৰত যদি
থাকে অ
মইতো যদি ঘৰত থাকিলো হয় তেতিয়া পাৰি তোমাৰ গধূলি গধূলি অকমান লৈ চৈ গ'লো হয়। কিন্ত এতিয়া মই তাত নাথাকো নহয় মানুহজনী প্ৰব্লেম তোমাৰ সেইটো হে এ চাকৰি এৰি দিও এৰি দিও লাগিছে মোৰ আৰু মানে
নাই শনিবাৰ, ৰবিবাৰ হ'লেও ধৰা বেডমিণ্টন
তোমাৰ কিমানত যাব ৰাত ৰাতিপুৱা তোমাৰ গানৰ মাষ্টৰটো আহে ৰাতিপুৱা চাৰে আঠটাত চাৰে আঠ চাৰে ন' তাত গ'ল আকৌ চাৰে তিনতাত তোমাৰ আৰ্টৰ স্কুলত যায়। দেওবাৰে সেইকাৰণে মই ভাবিছো অকনমান গানটো শিকক মানে এই এই যে পি পি থ্ৰীটোৰ একজাম টো দিয়ক। দিয়াৰ পিছত এক্জাম দিবলে নিদিও আৰু অকমান কেইদিনমান ৰেষ্ট দি দিম।
অ।
তাৰ পিছত তোমাৰ হয়নে ইমান সৰুতেতো ইমান আগবাঢ়ি গ'লেও দিগদাৰ হয়। নহয় মানে তোমাৰ এইটো ধৰা ৰাগ বিলাক আহি গৈছে।
অ সেইখিনি পুৰা মানে তাই হেৰি ল'ব লাগিব আৰু আয় -ত্ব কৰিব লাগিব।
আয়ত্ব কৰিব লাগিব আৰু তাই নিজৰ বস্তু বনাই আৰু নিজে নিজে তোমাৰ লিখি পেলাই চাব লিখিব পাৰা হব লাগিব হয় নে নহয় লি সেইকাৰণে ধৰা আৰু ফ'ৰ, ফাইভ মান পালে দি দিম আৰু মানে।
অ হাৰমনিয়াম খনো বজাব তাইক দিবা দেই।
বজাব দিওঁ দিওঁ মাজে কিন্তু বজাব।
মানে যিখিনি ছাৰে শিকালে ছাৰে গামা পা খিনিয়ে সেইখিনিয়ে তাইক মানে প্ৰেক্টিচ কৰি থাকিব দিলে হ'ল, তেতিয়া হাতখন আহিব। আৰু কিবা কিবি মানে নতুনকে বনাবলে তাইৰ মন যাব।
অ', তুমি আহিবা হা। আহি পেলাই তাইক অকমান দেখুৱাই দিবাচোন আমাৰ তিনতাহে মানুহ, গুচি যায় ত ইমান একো অসুবিধা নহয় আৰু।
অ', তোমাৰ এড্ৰেছটো ক'ত আছিলে কোনখিনিত?
এই তুমি এ কি কাহিলীপাৰা।
অ', অ', কাহিলী পাৰা।
মই তোমাক দি দিম, অ', অ', লকেচনটো শ্বেয়াৰ কৰি দিম মই তোমাক।
উম উম উম, দিয়া।
মোৰ যে আৰু কি মই মানে মানুহ মাতিব কিয় নোৱাৰো জানানে দেওবাৰতটো বেছিভাগ ব্যস্তই হৈ থাক কিবা নহয় কিবা এ কাম চলিয়ে থাকে বহুত যাব লগা থাকে।
সপ্তাহো গোটেই কেইদিন বিজিয়ে থাকে। থকা নহয় লাগেই আৰু তিনিওটাই ঘৰত উম,
কাপোৰ ধুবলে আছিলে উম, কাপোৰ ধুবলে আছিলে এইটো এইকেইদিন ধোৱাই নাই তোমাৰ শনিবাৰেহে মই ধুম মানে কাপোৰ বিলাক। সেইবোৰ কৰি আজৰি হওঁতে বা অ' মানুহ সদায় নাহে এই শনি ৰবিবাৰে দুজনী নে সো মানে মই শনিববাৰে মোৰ সেনেকা মানুহ আছে আহি পেলাই মই মানে সিদিনাখন বেছি কাম কৰো জানা বেলেগ দিনত ইমান কাপোৰ ধুলেও অসুবিধা হয় না বাহিৰত মেলি থৈ আহিলো আকৌ বৰষুণ দিব কিবা দিব। ঠাণ্ডাৰ দিনত ইমান ধৰি হয় কাপোৰ বিলাকত মানে বতাহ লাগি-লাগি। ত মই এ সপ্তাহটো অফিচ থকা কেইদিনত মই ইমান কাপোৰ চাপোৰ নুধো মানে।
অ', তাকে
এ মিনিমাম ধৰা আৰু যিখিনি নুধুলে নহয় আৰু মানে ধৰা। মই সেনেকুৱাহে কৰোঁ আৰু বাকী আৰু মই সিমান একো এক্সট্ৰা কাম কৰি নাথাকো আৰু তুমি ঘৰ সাৰা মুচা ভাত বনোৱা সেনেকুৱা। আৰু বাকী যি চফ চাফাই এনেকুৱা কাম থাকে কিবাৰ সেইবিলাক মই চব শনি দেওবাৰে বাৰে মানে। হয়, মানুহ-মানুহ কৰাই পেলাই মই সিদিনাসন কৰাই লও ভালকে। আৰু নিজেও অকমান থাকিব পাৰো হয়নে।
উম, হম-হম এ মই মই ক্লাছিকেল পুৰা শিকিলো বাকি এনেতো ঘৰত আমাৰ এ লোকগীত, জিকিৰ। কিৰ বৰগীত এইবোৰ অলপ চৰ্চা হৈয়ে থাকিছিল জিকিৰ টো বেছিকে,